শুনিছা?
শুনি আছা?
অ শুনিছো কোৱা।
অঁ, কি কৰি আছা তুমি?
মই এনেই আছিলোঁ ঘৰতে।
অ' অ' ভাত খালা ন?
অ' ভাত খোলা, তুমি খালা নে?
অ খালো খালো।
হয়।
ইয়াতো ফুৰিব যোৱা নাই মানে আবেলি টাইমত।
অ' ইয়াত ৰ'দটো অলপ কমি আছে ৰ'দটো কমিলে যাম আৰু।
অঁ অঁ।
মি যাবা নে
বাকী ঘৰত ভাল তোমাৰ?
অ' ভাল তোমাৰ ভালনে?
অ' অ' ভাল দিয়া। বতৰটো কেনেকুৱা মানে ৰ'দ- বৰষুণ এনেকুৱা কেনেকুৱা দি হৈ আছে এতিয়া।
বতৰটো মানে ৰ'দ আজি বহুত আজি বৰষুণ দিয়া নাই।
অ অ অ
মানে এইবাৰ ক'ব লাগিলে বৰষুণতো বেছিকে মাৰিছে।
অ সেটো হয় বাৰু বৰষুণ দি আছে এইটো এইটো বাৰু তোমাৰ বৰষুণ দিয়াই বতৰ। এই গাঁৱত তোমাৰ কি হয় খেতি-বাতিৰ কাৰণে অকণমান মানে প্ৰব্লেম হয় বৰষুণ দিলে ন বেছিকৈ
হয় গাঁৱত মানে অ খেতি কৰিব লাগে অলপ প্ৰব্লেম হয় বৰষুণ দিলে বেছি।
তোমাৰ ফুৰি হেৰি কৰা টাইম নহয় জানো কঠিয়া পৰা টাইম
হয় হয় হয় সেইটোয়েই থাকে
সেইটো কাৰণে বানপানী বেছি হ'লেও বাৰু প্ৰব্লেম হয় পথাৰতে পথাৰত।
হয়
ভালে কি পথাৰ কাম কৰিব জানা নাজানা
পথাৰ কাম অ অলপ চলপ জানো।
অ
বাকী ভাল লাগে পথাৰ খেতি কৰি ভাল লাগে।
অ অ খেতি কৰি মানে তোমাৰ কি হয় নিজৰ হেলটো মানে ভালে থাকে। কে আৰু তোমাক খেতিৰ বস্তু খাব পাৰিবা তেতিয়া ন ভাল লাগে এনেকে।
ধৰি লোৱা আজি-কালি তো কিনা বস্তুবিলাক চবজি তো চব বেয়া ঔষধ বিলাক মাৰে নহয় ত' সেইবিলাকতো খাবই নোৱাৰা হৈছিল মানে ঘৰত যিমান পাৰা নিজেই ঘৰ- তে মানে খেতি কৰিব লাগে।
অ সেইটো হয় বাৰু আৰু তোমাৰ মানে কি হয় নিজে খেতি কৰি পৰা খেতি মানে কৰি পেলাই সেই খেতিৰ বস্তু ছিঙি আনি খোৱা মজাতোৱেই বেলেগ
হয় কষ্ট কৰি কষ্ট কৰি খোৱা মানে ভাল লাগে।
অ বিচ কিনি আনাত কৰি সেই নিজৰ খেতি কৰি চিঙি আনি খোৱাৰ ফিল্ডটো অলপ বেলেগ হয়।
হয়
সিনকে থাকে বস্তু বিলাক
হয় তুমি এনে কৰা নাই ঘৰৰ কাষত খেতি
আমাৰতো গুৱাহাটীতো এতিয়া খেতি মানে চহৰত তোমাৰ খেতি কৰিব এেনেকে নোৱাৰিয়ে কিন্তু গাঁৱত তোমাৰ যেতিয়া মামাহঁতৰ ঘৰত যাওঁ তেতিয়া তোমাৰ চবজি বিলাক মামাহঁতে দিয়ে ন মানে পাতকবি, ওলকবি এইবিলাক ফুতে ন সৰু সৰুকে সেইবিলাক কৰি পাইছো কিন্তু মই
হয় মানে গাঁও বিলাকত মানে খেতিটোৱে সো-
হা হা
গাঁৱত মানে মানুহ বিলাকৰ খেতিটোৱে মানে শুৱনি আৰু গাঁৱত
অ খেতিতোৱে শুৱানি হয় ন
মানে বস্তুবিলাক গাব পাই ন
অহু হ
মানে চহৰত ধৰি লোৱা বস্তু বিলাকতো গাঁৱৰ পৰাই যায় ন খেতিৰ পৰা
অ অ অ সেইটো হয় বাৰু। তই মানে এই গাঁৱৰ যিটো মানে খেতি কৰা ব্যৱসায় কৰিব পাৰি মানুহে এনেকে যি নিজৰ মাটি থাকে ধুনীয়াকে খেতি-বাতি কৰি পেলাই আহ গ মানে চহৰৰ ফালে এইবিলাক বস্তু পঠাব লাগে আৰু তো আজিকালি তোমাৰ কিমান সুবিধা হৈছে আমদানি ৰ- তানে এইবিলাক ব্যৱসায়ৰ কিমান ভাল হৈছে ত' সেই সেই সুবিধাটো মানুহে আচলত লব লাগে যে খেতি কৰি পেলাই নিজৰ ঘৰ খনৰ কাৰণে বা ওচৰৰ সেনে কাৰণৰ বাহিৰত টো এইটো বস্তু পঠাব লাগে ত বহুত লাভ হয় তোমাৰ ব্যয়সায়তো নাম হব ত ব্যৱসায়টো প্ৰচাৰ হল তুমিও দুই পইচা ইনকাম কৰি পাৰিলা ন
হয় হয় ঠিকে কৈছা
উম উম
উম
বাকী কোৱা আৰু তোমাৰ কথা আৰু মানে জীৱনত কি কৰিম বুলি ভাবিছা
জীৱন জীৱনত মানে ধৰি লোৱা পঢ়া পঢ়া মান মই তেন্তেলৈকে দশমলৈকে পঢ়িছিলোঁ
অ
পিছত ধৰি লোৱা চাইন্স ল'ব খুজিছিলো নাই চত নহ'ল চাইন্সটো ল'ব নোৱাৰিলো এতিয়া বাদ দিলো পঢ়াটো এতিয়া ঘৰতে আছো সৰু সুৰা কিবা কাম কৰো
অ ঠিকেই আছে তেতিয়াহ'লে ভালকে কৰি থাকা
হয় বাকী তোমাৰ তোমাৰতো কোৱা
উম মইতো বাৰু এতিয়া পঢ়ি আছো তোমাৰ ডিগ্ৰী কৰি আছো মই এতিয়া মানে বিকম কৰি আছো ত সেই হিচাপত এইবিলাক চাই পেলাই কেতিয়াও মন যায় ব্যৱসায় কিবা কৰিম বুলিম ফিউচাৰ পইচা পাতি হলে আৰু এক্ট্ৰেছ হ'ব মন যায় ত চাও ৰবা কোনফালে কেনেকে কি মিলে আৰু
হয় হয় ধৰি লোৱা আজালি মানে ছোৱালী বিলাকো বহু কাম কৰিব জানে ত ল'ৰা ছোৱালী বুলি অ সেইটো পাৰ্থক্য নাই
আজিকালি ল'ৰা ছোৱালী বুলি একো কথাই নাই ল'ৰাবিলাকে নোৱাৰা কামত কিছুমান ছোৱালীয়ে পাৰে কব গ'লে
হয়
মানুহ আচলতে শেষ নেকি ইমানখিনি মানুহৰ মেণ্টেলি আৰু ফিজিকেলি ইমান ষ্ট্ৰং থাকিব লাগে আচলতে লৰাই হওক বা ছোৱালীয়ে হওক যাতে নিজৰ ভৰিত নিজে উঠিব পাৰে মানুহে বহুত তোমাৰ এটা সময়ত এনেকুৱা হয় লগৰ বিলাকে কিবা বি বি কৰি পেলাই নিজকে মানে নিজে দেখি পেলাই বহুত খিনি মানে মেণ্টেলি মানে মানুহে মানে হাৰি দেহা কিন্তু সেইখিনি যে হাৰ মানিব নালাগে নিজকে আৰু কিমান ভাল কৰিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিব পাৰ দিব লাগে আচলতে কষ্ট কিমান কৰিব পাৰি সেইটোকে গুৰুত্ব দি পেলাই ভালকে কাম খিনি কৰিব লাগে মানে কম্পিউটি চন কৰিব নালাগে যে অ মোৰ লগৰ টোৱে কৰিলে মই কিয় পাৰ নাই সেনেকে দুখ কৰিব নালাগে
হয় আত্মনিৰ্ভৰশীল হব লাগে ন চবেই
অ আত্মনিৰ্ভৰশীল হব লাগে
বেলেগে যি কৰিছে কৰক তই নিজৰটো ভাল কৰ নিজৰ ওপৰত বিশ্বাস ৰাখ ভগৱানৰ বিশ্বাস ৰাখ তব চব ভাল হব এনেকে মানে ভাবি পেলাই ভালকে কৰি যাব লাগে কাম বিলাক
হয় মানে বেলেগক জ্বলিব নালাগে ধৰি লোৱালে তুমি নিজো
অ অ তাকে মানে নিজে কৰ আৰু বেলেগে কাৰোবাৰ কিবা এটা টেলেণ্ট আছে কৰিছে তুৰ তুৰ কি টেলেণ্ট আছে সেইটো নিজে মানে ডেভলপ কৰিব ট্ৰাই কৰ কষ্টকৰ যদি আগতে যদি কামটোত তোৰ আঁ ছেভেণ্টি পাৰ্চেণ্ট দিছিলে এতিয়া ত' নাইণ্টি পাৰ্চেণ্ট বা হাণ্ড্ৰেড পাৰ্চেণ্ট দিব ট্ৰাই কৰ। কৰিব লাগে মোৰ মতে দেই।
বাকী এনে চহৰত কে কেনেকুৱা বতৰটো?
এতিয়াতো তোমাৰ যে বহুত ৰ'দ। এবাৰ দুবাৰ মাজতে বৰষুণ গ'ল। গ'ল কিন্তু এতিয়া বৰষুণটো নাই কমি গ'ল।
হয়, নিশ্চয় চহৰৰ পৰিৱেশ বেয়া। অঁ, হয়। মানে বানপানী আহিছে নে কি আৰু? বানপানী হৈছে ন'? বহুত অসুবিধা হৈছে।
কিছুমান শুকাইছে, কিছুমান মানে ওলোৱা জাগা নাথাকিলে অকণমান টাইম লাগে ন'? কিছুমান বানপানী ত ' আছে।
অঁ।
তাকে।
বাকী এনে চহৰৰ পৰিৱেশটো কেনেকুৱা?
চহৰৰ পৰিৱেশ জোগা লৈ লৈ বেলেগ বেলেগ থাকে হাঁ। তোমাৰ এতিয়া কিছুমান ক'ব গ'লে ব্ৰহ্মপুত্ৰ নদীৰ কথাই কওঁ মই। তাৰ কাষত যিখিনি মানুহ আছে সেইখিনি মানুহে অকমান গাঁৱত থকা ফিল্টো পায়। নদী ঠাণ্ডা পৰিৱেশ আৰু বাকী তোমাৰ হাইৱেৰৰ ঘৰত যিবিলাকে থাকে সেইবিলাক গাড়ীৰ হাল্লা- চাল্লা এইবিলাক শুনি থাকিব লাগে। চব জেগাই জেগাই বেলেগ আৰু।
কিছুমান ভাল লাগে ন'? কিছুমান ভাল লাগে। কিছুমান জেগা
বাকী তোমাৰ এনে চহৰত থাকি ভাল লাগে নে, গাঁৱত থাকি বেছি ভাল লাগে?
মোৰ গাঁৱত গাঁৱতে বেছি ভাল লাগে।
অঁ এনে চহৰত আহানে কেতিয়াবা?
এ - চহৰত যাওঁ। চহৰত এটা বস্তু ভাল সুবিধা আছে তাত বহু চহৰত।
অহ্, সুবিধা আছে যেনিবা পইচা-পাতি খৰচটো বেছি কিন্তু সুবিধা থাকিলেও।
অঁ, সেইটো হয়।
উম। তোমাৰ যেতিয়া কাম পাই মানুহে কিন্তু সেই কামত তোমাৰ খৰচটো বেছি হৈ যায়। তুমি এতিয়া পতককে গাঁৱত পৰাই তুমি যেনেকুৱা য'ত মাটি, ঘৰ কিনিব পাৰিবা পতককৈ? তুমিটো ৰুমেই ভাড়া ল'ব লাগিব ন'?
অঁ।
ৰুম ভাড়া লোৱা, খোৱা -বোৱা এনেকে গাড়ীত অহা যোৱা কৰা। গাঁৱতটো তোমাৰ অকমান এটা খৰচ চেৰে চলিব পাৰি। চহৰত কি দূৰব গাৰ্ গাড়ীতে যাওঁ। হেনেকে গাড়ীৰ খৰচটো আহি যায় আৰু চহৰত। তোমাৰ গাঁৱত নিজে চাইকেল থাকিলে চাইকেলখনো চলাই যাব পাৰি। এতিয়া চহৰত তুমি চাইকেল চলোৱা মানুহ দেখিছা জানোঁ? তেনেকেটো বহুত পইচা খৰচ হৈছে যিটো কাম থাকে।
হয়, মানে নিজকে মানে আঁ উম মানে চহৰত নিজকে খাপ খুৱাই ল'লে মানে হৈ যায় আৰু সুবিধাটো হৈ যায়। আৰম্ভণিটো অলপ অসুবিধা হয়।
উম, উম কিন্তু তোমাৰ লাহে লাহে যদি ভাল ভাল কাম কৰি গৈ থাকা। তেতিয়া হ'লে তোমাৰ ফ্ৰী হ'ব আৰু খৰচটো আৰু তুমি নিজৰ খৰচটো তুমি নিজে সেই কৰিব লাগিব যে মই ইমানখিনি খৰচত মই চলিম, তাতকৈ মই বেছি খৰচ মই নকৰোঁ। তেতিয়া হ'লে তুমি ভালকৈ চলিব পাৰিবা। যদি তুমি লগ্ লগৰ কাৰোবাক দেখি পেলাই তুমি অযথা পইচা খৰচ কৰিব যোৱা। তেতিয়া হ'লেতো চহৰত তোমাৰ বহুত লছ হ'ব আহি পেলাই।
হয় হয় ঠিকে কৈছা।
লাগে চৰ্য়েত আহিব লাগে মানুহে হা কিছুমান নতুন নতুন অভিজ্ঞতা মানে চব কৰিব লাগে চব শিকিব লাগে। চব চাইডৰ পৰা জাগা ফুৰি আহি পেলাই নতুন নতুন জাগাত মানে বহুত বহুত অভিজ্ঞতা পাই ন, বহুত খিনি শিকিব লাগে। কিন্তু তাৰ মাজত মানে নিজৰ সেইখিনি চাব লাগে যে নিজে কিমান খিনিলৈকে, খৰচ কৰিব পাৰিব। কেনেকে থাকিব পাৰিব এইখিনি চাই পেলাই খৰচ কৰিব লাগে।
ধৰি লোৱা আজিকালিতো কম্পিউটাৰৰে যুগ হৈ গৈছে। কম্পিউটাৰ ধৰি লও স্মাৰ্টফোন এইবিলাক মানে শিকিব লাগে।
অ' লাগে লাগে এইবিলাক ভালকৈ শিকিব লাগে আৰু ইয়াক তোমাৰ আজিকালি অনলাইনৰ জৰিয়তে তুমি বহুত কাম কৰিব পাৰিবা। পাৰা হা তুমি যদি উম' আজ যদি যদি অনলাইনত যদি তুমি কিবা এটা বস্তু বনাইছা যে ক্ৰাফ্টৰ বস্তুৰ কথাই মই কওঁ, যদি কিবা বনাইছা তুমি, সেইবিলাক বনাই পেলাই অনলাইন বিক্ৰী কৰিব পাৰা সেইটো ক্ষেত্ৰত মোবাইল বা কম্পিউটাৰে বহুতখিনি হেল্প কৰে তোমাক।
হয়।
আজি কালি এনেকে চাবচোন কিমান কিমান সৰু সৰু ব্যৱসায় ওলাইছে। মোবাইলতে পেজ খোলে। কাপোৰ বিক্ৰী কৰে। ক্ৰাফ্টৰ বস্তু বিক্ৰী কৰে কোনোবা ঘৰত আচাৰ বনাই বিক্ৰী কৰে। কোনোবাই বাঁহৰ বস্তু বনাই পাই বিক্ৰী কৰে তাতে' সেইবিলাকে কিন্তু মোবাইল আৰু কম্পিউটাৰে বহুত খিনি সহায় কৰিছে দেই। অনলাইন যোগে এইবিলাক বিক্ৰী পইচা পাই।
ধ লৰা কিছুমান ইউটিউবাৰে হয় ইউটিউবাৰতে কাম কৰে
অ' অ' ইউটিউবৰ হৈ পেলাই পইচা কামাই ব্ৰেণ্ডলত কাম কৰে বস্তু বিলাকৰ, মানুহক ৰিভিউ পঠায় আচলতে যদি ভাল ভাল কিবা কিবি ৰিভিউ পঠায়। তেতিয়া হলেতো, উ জনসাধাৰণৰ কাৰণেও ভাল সিহঁততো ভাল আছে লগতে জনসাধাৰণৰ কিবা এটা বস্তু শিকিব পাৰিছে।
হয় হয়। ত 'দিয়া দে ন
আহ দিয়া তোমালো ভালেই কথা পাতি দিয়া ঠিক আছে।
হয় দিয়া।